নমস্কাৰ।
উম।
কি কৰিছে?
এই শুবলৈ ওলাইছিলোঁ।
অ বাকী ভাত পানী খালে?
উম খালো খালো তুমি খালা নাই?
মই তোমাৰ এই মাত্ৰ খাই পেলাই বাৰান্দাত বহি আছো।
উম।
যিহে গম তোমাৰ এই। তোমাৰ এই মাছেদি খালো।
অ মাছটো কি নদীৰ পা ধৰি আনিছিলা?
নাই পুখুৰী আমাৰ পুখুৰী আছে যে পুখুৰীতে তোমাৰ দুটা ৰাতিপুৱা মাৰিছিলে এটা দিনত বনালে, এটা ৰাতি বনালে,
অ পুখুৰীতটো এনেই সাঁতুৰি পৰা হৈ আছেনে নাই?
অ সাধু পোৱা ধুনীয়া ক মোৰ দিনত তোমাৰ হাক এটা চৰি থাকে যে মই সাতুৰি থাকো দিনতে।
অ'।
আহে মোৰ লগৰ কেইটামানো দিনত। সাঁতোৰ গৰম অলপ বেছিকে পৰিলে মানে দুই তিনি ঘন্টামান।
উম।
এয়া মাছ কেইটা মানে অলপ। হেৰি হয় আৰু একো নাই মাছ চাছ ইমান নমৰে বাৰুতে সাতুৰিব পাৰি, আৰু
অঁ পিছে মেডিচিন চেডিচিন মাৰা নেকি পুখুৰীটোত?
তোমাৰ মই সেনেকৈ আমাৰ কেতিয়াবা মানে বিয়া চিয় অৰ্ডাৰ পালে বা মাঘৰ বিহুৰ সময়তেহে তোমাৰ, জাল লগাই তানো। মানে মই নাটানো মানুহ মাতি দিওঁ, আৰু তাৰপিছত তোমাৰ বেপাৰীয়ে কিছুমানে নিয়ে, কিছুমানে ঘৰৰ কাৰণে খাবলৈ নিয়ে, তিনি কেজি চাৰি কেজি এনেকুৱা মানে এক কেজি আধা কেজি এইবিলাক নহয়, আৰু তাকে ডাঙৰ মাছ যে মানে তিনি কেজি চাৰি কেজি এনেকুৱা।
হম।
বিশেষ এইবাৰ বেছিকৈ ইমান মাছ দিয়া নাই মানে যোৱাবাৰ তোমাৰ, লছ খালো মানে বহুত মাছ তোমাৰ পুখুৰী বা চুৰ হৈ গল, মানে
অ তুমি কিনাই কিনাই নেট লগাই দিব লাগিছিল তেতিয়া মানে চুৰ,
এই আমাৰ এইফালে যিহে তোমাৰ নেট ফালি তলেদি গুচি যায় এনেকুৱা চুৰ আছে।
উম কাৰেণ্ট লগাই দিব পাৰা মানে ফেঞ্চিঙত ফেঞ্চিং দি পেলাই কাৰেন্ট দি দিব প পাৰা তুমি
এয়া কি দিবা এই ইয়াত, তোমাৰ মানে ফেঞ্চি চেঞ্চিং কাৰেণ্ট দিলে এবাৰ তুমাৰ এনেকুৱা এই মানুহ এটাই দি থৈ, ছিলে তোমাৰ। এজনী গৰু আৰু তোমাৰ এই মানুহৰ মৌ দু দুটা মৌ তোমাৰ এনেকুৱা, ফেঞ্চিঙত লাগি মইতে এই তোমাৰ কাৰেণ্টত লাগি মানে মৰি থাকিলে সেইকাৰণে ভয়তে দিয়া নাই। যদি মই দি থৈতো যদি মানুহ চানুহ এটামান মৰি যায় তেতিয়াতো মই তোমাৰ, হেৰি হ'ব না কেচ চেচ দি দিব অ ভৰিব লাগিব। সেইকাৰণেতো মই দিয়া নাই আৰু এয়া মানুহখিনি কি কবা আৰু কিমাননো টাইম তুমি পুখুৰীটোত অকলে থাকিব পাৰিবা ৰাতিলৈকে।
উম্।
সেইকাৰণে বিশেষ ইমান টাইম নাথাকো।
উম
থাকো ৰা দশটা চাৰে দশটা এঘাৰটা মানলৈকে থাকো এতিয়াতো মই ভাত পানী খাই এপাক গৈ আহিলো তাৰপিছত এতিয়া আৰু অকমান দেৰিকে এপাক মান যাম
আচ্ছা এনেই কিবা কাম চাম কৰি আছনে তুমি কি কৰি আছা এতিয়া বৰ্তমান?
বৰ্তমান মই তোমাৰ ট্ৰেক্টৰৰ ঘৰ দুখন আছে এখন মই চলাই আছো এখন তোমাৰ এই ড্ৰাইভাৰে চলাই আছে ড্ৰাইভাৰতে
অ পাৰিলে কাম এটা কৰিবাচোন আমাৰ এতিয়া খেতি কঠিয়া পেলাব হৈছেইতো তাৰ কাৰণে তুমি আহি পেলাই হেৰি মৰণাকণ মাৰি দিবাচোন
উম হা হাল বাব লাগিব ন
আহ আহ
অঁ তোমাৰ কিমান কিমান আছিলে
আছিলিলে দহ বিঘা মান
অ কেতিয়া যাব লাগিব তুমি মোক দুদিন তিনিদিনৰ আগতে জনাই থবা নহ'লে মানে এ বহুত মানুহ মানে কৈ থোৱা আছে মানে নহলে আকৌ তোমাৰো আকৌ কৈ দিবলৈ টাইম নাপাম না
আহ
তুমি দুদিন তিনিদিনৰ আগতে কৈ থবা
অ কৈ দিম দিয়া তোমাক
উম সেয়া এনেকৈ চলিয়ে আছোওঁ।
অ পিছে তোমালোকৰ খেতি কৰিছে নাই?
খেতি তোমাৰ কৰি আছো অ ঘৰৰে তোমাৰ এ পাঁচ বিঘা মান লগোৱা হ'ল আৰু আছে বহুত আছে এইবাৰ তোমাৰ পঁচিছ বিঘা মান কৰিম বুলি ভাবি। মানে
উম উঊনৈশ উছ একৈ হেৰি ক
অ এইয়া তোমাৰ এইফালে আমাৰ গাঁও এখন আছে এই তাপাই আনো মানে
আহ
কবা ৰোৱনী মই যোন কেইজনী ৰোৱনী লগাই আছো।
অ
এ তোমাৰ ধুনীয়া মানে একদম কাম তোমাৰ ইমান মানে ফাং ফুং নহয় মানে নন ষ্টপ মানে তোমাৰ ৰাতিপুৱা নটা বজাত আহে। নটা বজাত আহে এনে তোমাৰ কিছুমান ৰোৱনী নটা বাজি বুলি কৈ বুলি দচটা বজাত আহে হয়নে।
অ গম পাইছে এইটো কথা বোৱাতে
বজাত আহি তোমাৰ কাপোৰ চাপোৰ সলাওঁতে মেলোতে চাৰে দহটা এঘাৰটা বা দহটা চল্লিশত এনেকুৱা পথাৰত নামেহে।
অঁ এনেই পিছে তুমি মোৰ চাউণ্ডটো ভালকৈ শুনি আছানে কিবা বেলেগ এক্সট্ৰা চাউণ্ড শুনিছা নেকি?
নাই নাই নাই মই ঠিকেই শুনি আছো, তুমি?
উ ময়ো ঠিকেই শুনি আছো মানে এই ফেনখন দিছিলো তো তাৰ কাৰণে সুধি লৈছোঁ আওঁ।
অ মই তাই ঠিকেই শুনিম মানে তোমাৰ সেয়া আৰু এতিয়া মই যোন কেইজনী ৰোৱনী মানে লগাই আছো তোমাৰ দহজনীকৈ এদিনত
উম
এ এ তোমাৰ কিন্তু মানে চাৰে আঠটা বজাত আহি তোমাৰ কাপোৰ চাপোৰ সলাওঁতে মিলোতে মানে তোমাৰ নটা বজাত পোৱাত পথাৰত নামি যায়।
উম
তোমাৰ চাৰিটা চাৰে চাৰিটা মানত মানে উঠি যায় আৰু
অ আমাৰো তেনেকুৱাই বাৰু এতিয়া কঠিয়া পেলাব হৈছে এতিয়া মানে। হেৰি মৰণাটো মাৰি ললে ধুনীয়াকৈ এতিয়া বৰষুণ যতিটো দিয়ে তেতিয়াহলে কঠীয়াটো পেলাব পাৰি আৰু এতিয়া
তুমি কিবা ভুলকে কৈ আছা মৰণা নহয় টো হেৰি বুলি কয় এই হাল বোৱা বুলি কয়।
অ অ এই পাহৰি থাকিলো মানে। মানে ইমান টেনচন হৈ গৈছেটো লাইফত।
এই এইটো কি কবা আজিকালি এইটো হয় আৰু পঢ়া
এই
বাকী এইবাৰ মোৰ মানে তোমাৰ এইবাৰ এই ধান কটা তোমাৰ এইবছৰতোত গ'লেই যোৱা নেক্সট বছৰ মানে। এই ধান ৰোৱা মেচিনটো আনিম বুলি ভাবিছো।
অ ভাল ভাবিছা কাৰণ এতিয়া চবেই ধান মাৰিবলে মানুহে মেচিন বিচাৰে। ফুৰে মানে যোনটো ধান হে কৰিবলৈ তেতিয়া যদি তুমি এইটো
এতিয়া তোমাৰ যোনটো বস্তু ধৰ ৰোৱনীয়ে লগাতে এসপ্তাহ দুসপ্তাহ লাগে সেইটো সেইটো মেচিনত তোমাৰ এদিন দুদিনতে লগাই দিব পাৰিম না।
অহ
মানুহক কোনটো লাগে পইচা দিব লাগে আৰু কোনটো সোনকালে হ'ব সেইটোহে লাগে মানুহ এতিয়া হল বুলি অ এতিয়া হল বুলি পথাৰত লাগিব লাগিব বুলি তোমাৰ দুমাহ তিনিমাহ এক পথাৰতে লাগি থাকিব পাৰিব নেকি বেলেগ কামো থাকে থাকে ন মানুহ।
উম
সেইকাৰণে ভাবিছো এইবাৰ এ এনেই কিমান মান পৰিব মেচিনটো মই সোধা নাই মানে এনে
কি কৈছা
কিমান মান মান পৰিব এনে
পৰিব পাঁচ লাখৰ ওপৰ মানেই পৰিব কাৰণ এইটো দাম আছেতো
উম মই তোমাৰ এই তোমাৰ ধান যোনটো মাৰে সেইটো মই তোমাৰ চাৰে চাৰি লাখ নে পাঁচ লাখ দি কিনিছিলো বাৰুতে তোমাৰ মেচিনটো
উম মানে এইটো এবাৰতে তুমি ইনভেষ্ট কৰি দিয়া তাৰপাছত তোমাৰ এইৰ পৰা পইচা ওলিয়াই থাকিব লাগে
উম উম উম উম উম ট্ৰেক্টৰটো আছেই
উম
তাৰ পিছফালেটো লগাই দিম আৰু লগাই থাকিম আৰু মই তোমাৰে তোমাক মানে এ যাম ৰখা এদিন সুধিব যাব লব লাগিব কিমান মান ল এই বছৰটো নালাগে বাৰু তে নেক্সট বছৰ মানে চিন্তা কৰিম নেকি নহলে এ এটা কাম কৰিব পাৰি সেইটো পিছলে চাম তোমাৰ এতিয়াতো ধানটো ৰোৱাৰ পিছত ধান টো কটা দিন আহি যাব ধান কটা মেচিন টো লৈ আহিম নহলে।
অ পাৰিবা তেতিয়া হলে ধান কটা মেচিনটো যদি লৈ আহা তোমাৰ সুবিধাই হব কাৰণ ৰোৱনী হেৰি নাথাকিব ৰোৱনী ৰোৱনী বিচাই থাকিব নালাগিব তুমি ৰোৱনি বিচাৰি নাথাকিলে তুমাৰ মেচিনটোৱে চব কাম কৰি দিব
অহ ম তোমাৰ মই ভাবিছো এতিয়াতো ধান কটাটোতো গুচি যাব তাৰপিছত অ ধান ৰোৱাটো গুচি যাব এইবাৰ মই ভাবিছো ধান কটা মই তোমাৰ মেচিনটো আনিম কাৰণ ধান কটা দিন আহিয়ে আছে এতিয়া
উম।
এতিয়া সেইকাৰণে মেচিন টো আনিম নেকি তোমাৰ পূজা আগে আগে বা পিছত। পূজাৰ পিছত।
অ এতিয়া বৰষুণতো দি দিলে ধুনীয়াকৈ হালটো পাই আমি সেইটো কৰি দিব পাৰিলোহেঁতেন ন কঠিয়াতটো। হেৰি কৰিব পাৰিলোহেঁতেন সিঁচি দিব পাৰিলোহেতেন ধানত।
তোমাৰ ক বৰষুণ নাই কবলৈ। আজি কি দেখিছে? আমাৰ গাঁৱত আমাৰ গাঁৱত বৰষুণ দি আমাৰ ইয়াত মানে বৰষুণ। নিজে
অ
আমাৰ চিন্তা অস্থাত তোমাৰ গাঁৱৰ মাজত লগৰ এটাক ফোন কৰিছো। তাৰপিছত ত আহি মই কৈছো তোনৰফালে বৰষুণ দিয়া নাই গৈছে এই আমাৰ ফালে বৰষুণ দিয়া নামৰ আমাৰ ঘৰৰ পৰা ওলাব নোৱাৰো বৰষুণ দি আছে। সিহতৰ ফালে বোলে ৰ'দ দি আছে বৰষুণ দিয়া নাই বুলি।
আমাৰো তেনেকুৱাই এটা জেগাত বৰষুণ
উম মানে তোমাৰ এক কিলোমিটাৰ নহ'বা সেন সিমান। ঘৰ আৰু কিন্তু তাত বৰষুণ দি আছে আমাৰ ঘৰত বৰষুণ নাই ন?
আহ।
আজিকালি বতৰৰ মহিমা ধৰিব নোৱাৰাৰে ক'ত বৰষুণ দিছে ক'ত তাই ন?
অ বতৰ মানে আজিকালি চব খণ্ডবৃষ্টি হব লৈছে। য'ত তত বৰষুণ দিয়ে ক'ৰবাত নিদিয়ে লগতে ৰ'দো দি থাকিব কেতিয়াবা। কেতিয়াবা বৰষুণো দি থাকিব। সেইবিলাকে চলি আছে আৰু এতিয়া আমাৰ এইফালে পানীটো হোৱাহেতেন ধুনীয়াকৈ কঠীয়াটো হেৰি কৰিব পিলোহেঁতেন। পিছে তুমি কঠীয়াতটো কৰ পৰা অনা। হেৰি কিছিলে তোমাক হেৰি এগ্ৰিকালচাৰ অফিচৰ পৰা দিয়ে। এনে তুমি নাৰ্চাৰীৰ পৰা কিনি আনিব লগীয়া হয় নে?
ন উ ম ন সচ আছে। আছিলে এইবাৰ মানে আৰু এটা নতুন ধান এটা ওলাইছিল যে নতুন ধান টো কিনি আনিছে মানে। এনেই মোৰ সচৰ বাকীকেইটা ৰঞ্জিত তোমাৰ। এয়া কিবা কিবি কলা জহা এই কিবা কিবি ধেৰ সিজিছো মানে।
অ বচৰটো থাকিলে বেছি ভাল হয়। কাৰণ ঘৰৰ হেৰি হৈ থাকে ন তাত একো মানে। মই হেৰি চৰি দিয়া নাথাকে। কেমিকেল দিয়া নাথাকে।
সঁচৰে মোৰচ উম সঁচৰে মোৰ ৰখা আছিল সেয়াই। পিছিলি আমাৰ আছে আৰু আৰু তোমাৰ লাগিব দহ বিশ দিন দহ পোন্ধৰ বিশ দিন মান লাগিব আৰু তাৰপিছত খেতি আমাৰ হৈ যাব। আৰু
অ এতিয়া কঠিয়াতটু থাৰ পিছতো এতি মুহ উঠোৱা মানুহো লাগিব এতিয়া সেইটোতো মেচিন আনিব নোৱাৰিব ন। কাৰণ সেইটো মেচিন আহিলে কঠীয়াতটো কাৰণ বহুত কোমল থাকেতো সেইটো হেৰি হৈ যাব। বেয়া হৈ যাব মানে নষ্ট হৈ যাব।
উম। মোৰ এ আমাৰ ইফালে মানুহ পায় লগাই দিওঁ ঠিকা মাৰে এমুঠ তোমাৰ মানে মানে এটা ডাঙৰ বোজাত দহ টকাকৈ লও।
অ আৰু তুমি যোনটো মানে ধানৰ পৰা খেতিতটো যে কিছিলে খেতিটো যে ওলাই তাৰ ধান চ। কালটো যে ওলাই।
উম।
এইটো তুমি বজাৰ দিয়া নে নে যোনটো চৰকাৰ হে ৰেজিষ্টাৰ থাকে মানে এফ চিই গোট। দাম থাকে ন। তুমি এফ চি আই গুদামত দিয়া নে কি? মানে বজাৰত বিছা।
নাই মই আমাৰ গাঁৱতে তোমাৰ হেৰি আহে বেপাৰী আহে মানে
অ সেইটো তোমাৰ বেপাৰী বেছি লাভ নিদিয়ে বুজিছা তুমি যদি এফ চি আই গুদামত দিব পাৰা যদি। তোমাৰ মাটিৰ কাগজ আছে জানো
আছে আছে
অ তুমি সেইটো কাম কৰিবা মোৰ লগতে ওলাবা মাটিৰ কাগজ তোমাৰ জমা বন্দীখন লাগিব তোমাৰআধাৰ কাৰ্ড পান কাৰ্ডখন লৈ ল'বা তেতিয়া তোমাৰ মানে এখন এগ্ৰিকালচাৰ অফিচৰ পৰা চাতিপিকেত দিব তেতিয়া তুমি দাইৰেক মানে যোনতো মিদুলমেনটো থাকে ন
উম
সেইটো মানে তোমাৰ বহুত পইচা খাই দিয়ে দিনতে তুমি ইয়াত ধৰ হেৰি যোনটো মান এফ চি এ গুাম যদি পোন্ধৰশ দি আছে তোমাক একহাজাৰ দিম দিয়ক বস্তুটো উঠান নি তাত পোন্ধৰশ বেছি দেগৈ ইনতাৰচ চাৰ্টিফিকেটটো থাকে কাৰণে তেন্তে মাজতে পাঁচশ টকা পূৰা মানে প্ৰফিট খাই দিয়ে
উম তোমাৰ আমাৰ ইয়াৰ পৰা এ এইটো এ তুমি কোনটো এই যে গুদামটো কৈ আছে এস্পিয়াৰ গুদাম এই বিন্দুগুৰিৰ ওচৰত নহয় জানো
অ সেইফালে আছে তুমি যদি চিনি পোৱা তোমাৰ সেইফালে নেকি
অ আমাৰ ইয়াৰ পৰা উ বেছি দূৰ নাই তাত মই আকৌ তাত চাউল ল'বনে ধানটো ল'ব তোমাৰ
তা তোমাৰ ধানটো ল'ব আকৌ ধানটো কিমান কেনেকে লৈ যান নাই তোমাৰ ধানটো পুৰা চফাও হ'ব গ'লাগিব তেতিয়াহে ল'ব আৰু তোমাৰ মানে পইচা দিয়ে না তেতিয়া তুমি ধানটো চাফা কৰি দিবই লাগিব সিহতক
উস মানে তোমাৰ আমাৰ ইফালে তোমাৰ মোন এমনত তোমাৰ হেৰি টকাকৈ ঠিক আছে হ'ব দিয়াচোন মই তোমাক অলপ পিছত কৰিম ফোন দেই